হেল্ল'
অঁ ভালনে?
ভাল ভাল কি কৰিছা?
তাপা এই অকমান ওলাই গৈছিলো তাৰ পাছতে আহি পেলাই পায় অকমান বহিচুহি, চাহ তাহ খালা?
অঁ অঁ চাহ হৈ গল খোৱা, তুমি খালা?
খালো খালো, মাহঁতে কি কৰিছে?
মাহঁতে আছে আমাৰ ইয়াত বৰষুণ দি আছে।
অঁ তাকে চবতে একেই নিকি আমাৰ এইফালেও বৰষুণ দিছে পাই।
অঁ বৰষুণ ভালকেই দিছে কিন্তু।
তাকে হে ভাত পানী কি কৰিছা?
এ ভাত পানীৰ কথা এতিয়া ভাবাই নাই মো পাকঘৰ কথা পাতিবলৈ এলাহে লাগিছে আমনিও লাগিছে এইবোৰ কিমানকে ৰন্ধা বঢ়া কৰি মাহঁতেও এইবিলাক কৰি থাকিব লাগে ময়ো কৰি থাকিব লাগে আমনি লাগে দেই দিনৰ দিনটো।
হয় হয় কিনো কৰিবা।
উম বাকী আজি কি আছে?
আজি তোমাৰ এটা নিৰামিষেই হ'ব মানে সেই দিনত আজি মোৰ সেই মাহি ল'ৰাটোৰ লগুণদিয়নী আছিলে। তাৰ পিছত তালৈ গৈছিলো তাৰ পৰা সে তাত খোৱা বোৱা বোৰু দিনত অকমান খেলি মেলি হ'ল যে
তাত কি খালা?
তাত তোমাৰ খুৱাইচিলে হেৰি উম তোমাৰ ডাল পুৰি তাৰপিছতে আ কৌ চিম্পুল লুচি, তাৰপিছতে তোমাৰ লগত অ চাওমিন। তাৰপিছতে আৰু ৰাজমা আৰু লো দিয়াৰ এটা চবজি, তাৰপিছত এটা ড্ৰাই চব্জি, তাৰপা এটা তোমাৰ পনীৰৰ মা মানে হেৰি পনীৰ চাহি পনীৰ,
অঁ।
তাৰপিছতে এটা তোমাৰ এ উম খেজুৰ আৰু এনেকে উ টক এটা যে বনাই- তেতেলি চেতেলি দি সেইটো তাৰপা- আকৌ সৰিয়হৰ আচাৰ তাৰপিছতে তোমাৰ পদিনা চাটনি। তাৰপিছতে আৰু আৰু এটা মাছৰুমৰ এটা আছিলে। তাৰপিছতে তোমাৰ আক- কৌ হেৰি এইটো কি বুলি কয় লগত পায়স। তা মানে পায়স মানে তোমাৰ এই- কিবা সেইটো মানে পায়সো নহয়, কিবা তাৰ মানে ফ্লেভাৰটো দি পেলাই কি বনাইছে বস্তু ধৰিব নোৱাৰিলো মানে। আৰু সেই অকমান তেনে মানে মুঠতে পায়সৰ নিচি- না আও সেই তেনেকুৱা এটা, তাৰপিছতে আকৌ কাষ্ট কাৰ্ড আৰু জলপান।
ধেই আছে আইটেম।
তাকে আই তেম ধেৰ হ'ল। আৰু সেইবোৰ খাই দিয়া পাছত মানে কি হয় তোমাৰ অকনমান দিগদাৰো লাগি থাকে অও।
এই ভাত কেইটা নাখায় এইবোৰ খালে অকমান প্ৰব্লেমো পৰে।
এই সেইটোয়ে, এতিয়া মানে সেইটোকে মা-
নোৱাৰে।
এই নোৱাৰে নোৱাৰে সেইটোকে আমি পাতিছো মানে- অকমান সেই দুপৰীয়া সময়কনত যদি তুমি ভাত অকমান মানে হৈ যায় ন চিম্পুলকে, তেতিয়া- খাবল মানে ভাল হয় আৰু।
অঁ'
কিন্তু ভাত আকৌ মানে কি হয় আমাৰ সেই অকমান গাঁৱৰ মানুহখিনি মানে যি- খিনি আমাৰ ধৰি ল মানে মাহঁতৰ ফালৰ মানুহ খিনি আহে ন আইতাহত তোমাৰ ধৰি লওক, - খু বাও বাহিৰৰ বস্তু- বনোৱা খোনোৱা জনিবা আমাৰ মানে আমাৰ ঘৰৰে হয় যোনে বনাইছে মানে।
হাঁ'
সিয়ে বনাইছে মানে উম মামা ককা মাহঁতৰ মোমায়েকৰ লৰা মানে। চ সিয়ে বনাইছে আৰু সি বনাইছে কাৰণে ধৰি লোৱা চবেই খাব পৰা আৰু।
আৰু ভালো বনাইছে চাগে।
ভালেই বনাইছে আৰু তোমাৰ কাৰিকৰ গোটেই গেইটা মানে আমাৰ ঘৰৰে আৰু বনোৱা খোনোৱা- বোৰ ভালেই, খালি আমাৰ আইতাহঁতে নাখায় আৰু।
আজি মানে আমা কি হৈ গ'ল মই বহুত দিন ভাবি আছিলো ম'ম' খাম ম'ম' খাম দেই।
অঁ অঁ।
মই আগতে মানে বহুত মমো খাওঁ আগতে আও, মোৰ এই- মই মানে দোকানখনলে গ'লে তাৰপিছত তেওঁ মোক এটা দুটা এক্সট্ৰা দিয়ে দিয়ে মানে। কাৰণ ডেইলি কাষ্টমাৰ আছিলো মানে মই, তাৰপিছত- তাকো দুই প্লেট দুই প্লেট তেতিয়া মানে কি হয় বেলেগে মানে চল্লিশ টকাত- পাঁচ পিচ দিয়ে তেখেতে মানে পঞ্চাশ টকাত পাঁচ পিচ দিয়ে মানে ডাঙৰ ডাঙৰ দেই। কিন্তু মোৰ মোক এশ টকাত বাৰ পিচ দিয়ে।
অঁ অঁ।
তাপিছত আও মই কিমান খাওঁ মোৰ মানে নামো নাম মানে- মোক হেৰি বোলো মমু বুলিও মাতে মানে তেনেকুৱা আছিল।
বুজি বুজি পাইছোঁ অঁ।
তাৰ পিছত আও মোৰ একদম বহুত দিন হ'ল নাই খোৱা আজি মানে বোলো খাবলে মন গৈছে খালো। ইয়াত আকৌ বহুত দিয়ে আক তাৰপিছত আও- দুই প্লেট আনিলে একদম এসোপামান আনিলে মই মানে আক মানে চবেই খায় মানে মাঁহতে নেখায় বাৰু ন সিহঁতি খালে মই মানে বেছিকে খায় দিলো, মোৰ এতিয়া পেট টো কিবা কিবি লাগিছে ন উঘুল তুঘুল।
অঁ গম পাইছো। আৰু মানে কি হয় জানানে ময়দাটোৱে আৰু মম'টো ইমান ভালো নহয়টো মানে মুখত ভাল লাগে কিন্তু মই
এ নহয় মানে কি জানা, সদায় খাবলে মন নাযায় কেতিয়াবা যেতিয়া মন যায় মানে খাব খায় দিব লাগে মানে, আৰু কাট চিত খোৱা হয় আমি সদায়টোতো নাখাওঁ।
মোৰ যে ইমান ফোচকা খাবলে মন গৈছে! আজি সোতৰ তাৰিখ।
আজি সোতৰ ন? অঁ অঁ।
মোৰ যে ইমান ফোচকা খাবলে মন গৈছে মানে তোমাৰ এই মই মানে ফুচকা এটা খাওঁ টেঙা খুচকাটোতো মানে মজা বনাই, মই মানে মই বহুতত খাইছো আমাৰ ইয়াত কিন্তু মানে মই তাৰ টেষ্টটো মানে নাই পোৱা হা, তোমাৰ যজ্ঞ মন্দিৰৰ গুৰিত দুজন থাকে দু ফালে দুজন এজন ককায়েক এজন ভায়েক মানে ইমানেই ধুনীয়া বনাই নহয় তুমাৰ টেঙা ফুচকাটোতো ধুনীয়া বনাই আৰু লগতে মানে এটা বনাই মেওনিজ চেওনিজ দি পেলাই বনাই ইমান ধুনীয়া লাগে নহয়! তোমাৰ ভুজিয়া দিব তাত পিয়াজ দিব তাৰপিছত আলু দিব তোমাৰ চচ দিব আকৌ তেতেলীৰ কিবা মিঠা
বুজিছো বুজিছো বুজিছো মই গম
আকৌ মেৰনিজ দিয়ে কেনেকুৱা ভাল লাগে সেইটো মানে!
বিৰাট ভাল লাগে, মই মানে সেইটো খায় ইমান ভাল পাওঁ আৰু মানে তোমাৰ ত্ৰিশ টকা লয়।
মানে মই এতিয়ালৈকে যিমানক নি নি, আ তোমাৰ ছপিচ দিয়ে। মানে মই এতিয়ালে যিমানক খুৱাইছোঁ মানে চবেই নেক্সট দিন আকৌ গৈ মানে খাম বুলি কয়, আৰু মানে সেই তেখেতৰ মানে ইমানেই মানে কাষ্টমাৰ আৰু আমাৰ লগত আকৌ এনেকুৱা হ'ল, তুমি এতিয়া যেনেকে কৈছা তোমাৰ মমৰ তুমি মানে যেনেকে ৰেগুলাৰ কাষ্টমাৰ নিচিনা হৈ গ'লা, সেই আমাৰো একে ফুচকা মই মানে দাদাৰ পৰাই দাদাৰ লগত দাদাৰ চিনাকি তেনেকে তেনেকে গৈ মানে পোৰা পাৰমানেণ্ট টাইপ হৈ গলো আও, এতিয়া মানে এনেকুৱা হয় চুখী পাপ্ৰীটো এটা খুজিলে মানে সি হা ততে এনেকে চাৰি পাঁচটা মান দি দিয়ে মানে।
তেনেকুৱা।
মানে কি? অ' মানে কি জানা? মানে ইমান এনেকে নাখাওঁ, কিন্তু যেতিয়া আৰু মোক ফুচ কাটো মানে সঁচা কথা ক'ব গ'লে, আগতেতো বহুত খাইছোঁ দেই ফাৰ্ষ্ট মই একদম প্ৰথম ফুচকাৰ খাইছোঁ মানে, ক'ত আছিলে আমাৰ তেজপুৰৰ আমাৰ পেহী ছোৱালী ঘৰত দেই।
অঁ অঁ অঁ।
তাই মানে স্কুলত মানে সিহঁতৰ আগতে গাৰ্লচ স্কুল আছিলে। গাৰ্লচ স্কুলত মানে এ কিবা একদম ফাংচন হৈ আছে দেই।
অ'অ
এ ফাংচন হৈ থাকোঁতে মানে তাৰ পিছত আৰু সিহঁতে মানে মোক ক'লে আমি জনীয়ে মানে বহুত ধুনীয়া গান গায়। মোৰ পেহী ছোৱালী আৰু এজনীয়ে নাচে। তাৰপিছত ক'লে আমি হেৰি সিহঁতৰ এডমিশ্যনো হৈ গ'ল সিহঁতে ডেছত গৈছে কিন্তু লগৰ কোনোবা যাব পাৰে তই বল ওলা। মইয়ো গ'লো তাৰপিছত আৰু এহেতি একদম ধুনীয়াকে খাইছে ময়ো পইচা কেইটামান এনেকে লৈ গৈছোঁ। মই কিন্তু তেতিয়া বহুত সৰু তেতিয়া মই মানে তোমাক ক'বলৈ গ'লে মই মানে ছিক্স ছিক্স মানলে পাইছোঁ তেনে কোৱাত আৰু দেই তাৰপিছতে আমি একেলগে আছিলোঁ পঢ়া শুনা। তাৰপিছত আৰু এহেতি আৰু একদম ডান্স এ গান চান গালে তাৰ পাছত কৈছে ঐ ফুচকা খাওঁ ব'ল মই কিন্তু তেতিয়ালৈকে এই ফুচ ফুচকা বিষয়টো একো নাজানোৱেই দেই মই খাইয়ো পোৱা নাই। কাৰণ আমাৰ জেগাতটো এইবোৰ নাপায় ধৰা নাপাই মানে তেতিয়া আমাৰ এইবোৰ ঘৰত নানেও আমাৰ নাখায়ো আমিও খাই পোৱা নাই।
আৰু সৰুতে সেইবোৰ ইমান ধৰি লওঁক অকলে অকলে ওলাইহে হয়।
অ' আৰু এইবোৰ আমি চিনিও নাপাওঁ। তাৰপাছতে মই গ'লো তাৰপিছত সিহঁতৰ মানে কি হল ৱাল মাৰি থোৱা আছে ৱালৰ বাহিৰ হ'ব নিদিয়ে মানে তলা মাৰি থোৱা থাকে। ছুটি হ'লেহে ওৱাদ এই হেৰি তলা খুলি দিয়ে তাৰ পিছত এই ৱালত মানে ফুটা আছে ডাঙৰ ডাঙৰ
অ' বুজিছোঁ বে
ইফালে মানে হাতটো ভৰাই দিলে দি দিব পাৰে মানে তাৰপিছত মই পই পইচা লৈ গলোঁ দহ টকাত
অ' অ উম উম।
দহ টকাত সাতটা নে আঠটা তেনেকুৱা দিয়ে মানে দেই তাৰপিছত আও এহেতিও অ এ সেয়াই আঠ টাৰ মানে দিয়ে চাগে এহেঁতিও খাব ময়ো খাম তাৰপিছত আৰু হেৰি এইটো কি বুলি কয় মই বোলো হ'ব দে হেৰি মইয়ে পইচা দিম এনেকে বুলি কলো সেহেতি কৈছে নালাগে নালাগে আমি একেলগে খাম দে তাৰপিছত তেতিয়া আকৌ তাত আকৌ কি কৰে প্ৰথম প্ৰথম আলু ভাজি ভৰাই দিয়ে।
অ' অ'
দেই হেৰি নিদিয়ে মানে আলু পিটিকাটো নিদিয়ে আলু ভাজিটো দিয়ে
অ' গম পাইছো অ
খাই ইমান ভাল লাগিছে আৰু খাও খাও লাগিছে তাৰপিছত মই মানে বিচ টকা খালো। প্ৰথম খাইছো ন' তেতিয়া খালো তাৰ পিছতো মই বেলেগত খাওঁ তাৰ পিছত মানে কি হয় এই যে ফুচকাটো দিওঁতে কিছুমানে যে হাতত গ্ল'ভছ পিন্ধি নলয় নলৈ পেলাই যে হাত তোৰ হাতটো একেহে কেহেটা লাগি থাকে পানী সোপা চোওতে চোওতে মোৰ মানে বিৰাট কিবা এটা লাগে। লাগে মানে দেই। অ যেতিয়া মই ডাঙৰ হলো মই বাহিৰত খাব নোৱাৰো মানে সিহতি খালেও খাব পাৰে। মই তেতিয়া পৰা মানে ঘৰত বনাই খাবলৈ পৰা বিচৰা হলো। মই ফুচকা ঘৰত বনাই খাওঁ।
সেই বস্তুটো মোৰো আছে দেই মোৰ মানে একদম মোৰ মানে এনেকুৱা প্ৰথম মই একদম মোৰ মানে তিনিজন মানুহ একদম পাৰমেনেন্ট টাইপ তোমাৰ এজন আমাৰ অকণ, আমাৰ ঘৰৰ পৰা ওলাই মানে অলপ আগত গ'লে গৈ স্কুপ এখন আছে, সেই স্কুপখনৰ গুৰিত থাকে। সেইজন আমাৰ ভা, আগতে মানে আমাৰ খুড়াহঁতৰ ভাড়া ঘৰত আছিলে। তাৰপিছত সেইজনৰ ওচৰত খাওঁ, নহ'লে তোমাৰ সেই বা তোমাৰ আৰু এজন আছে ঘুগনি ফুচকা দিয়ে সেইজনৰ ওচৰত খাওঁ আৰু এজন আছিলে তোমাৰ বিষ্ণুৰাম বৰুৱা হ'লৰগুৰিত ম আমি কলে আগতে মানে স্কুলৰ পৰা আহোঁতে প্ৰায়ে খাওঁ। তাৰ পিছত সেই মানুহজনক উঠাই দিলে, সেই ঘৰ উম' ভাঙোতে মানে গোটেইখিনি তোমাৰ উঠাই দিলে মানে, সেই মানুহজন নাইকিয়া হ'ল। এতিয়া পাৰ্মানেণ্ট কাষ্টমাৰ নিচিনা হলোঁ, মই সেই জাগ শিৱমন্দিৰৰ সেই খিনি সেই মানুহজনৰ গুৰিত, মানে ম'ম খালেও সেই তেখেতৰ চাইদতে বা এগৰাকী থাকে তাইৰ ওচৰত খাওঁ।
তাৰপৰা মানে মই বেলেগৰ গুৰিত মানে এতিয়া মই খাই টেষ্ট নোপোৱা হলোঁ, মানে ইমানেই ভাল লাগে।
অ' তাৰপিছত মানে মই, মই এতিয়া মানে কেনেকে বনাও গম পোৱা নাই মই আলুটো সিজাই লও, সিজাই লৈ পেলাই মই এনেকে এ দালি বা কিবা চা, মই ম ফুচকা নিচিনাকে তেনেকে নবনাই দালি বা কিবা চাটনি এটা বহুত জ্বলা দি বনাই লওঁ, তেঁতেলী পানীটো লৈ লওঁ, সেই জ্বলা টো মানে আলুটোৰ লগত সানি-সানি তেনেকে খাই থাকো মানে।
কিন্তু কি হয় জানানে, আমি যিমানে মইয়ো বহুত বনাই ট্ৰাই কৰিলোঁ, কিন্তু আমি ঘৰত যিমানেই নবনাও, তোমাৰ তেতেলী পানীটো বনি বনিলেও, তোমাৰ পিটিকাটো নবনে পিটিকাটো কি দিয়ে তাহাতি বুজি নাপাওঁ মানে
নহয়, নহয় সেইটো নবনে। কিন্তু মোৰ যে মানে, মানে মানুহে এনেকে সানি থকা দেখিলে মোৰ হেৰি লাগে। গতিকে মই খাব নোৱাৰোঁ, মই মানে ঘৰত যেনেকে নহ'লেও ঘৰতে শান্তি পাওঁ।
বুজি পাইছোঁ, বুজি পাইছোঁ।
বাকী এতিয়া বৰষুণ দিয়ে আছে, এৰাই নাই ভাই কি যে হ'ব আৰু। বজাৰলে যাব লাগিছিলে। বজাৰ মানে ওচৰৰ দোকান এখনলৈ আৰু বা বাৰু দিয়া বুজিছা।
ঠিক আছে, ঠিক আছে, দিয়া বাৰু হ'ব।
হ'ব।